হয় নমস্কাৰ
অ নমস্কাৰ
কি কৰি আছামি
মই এয়া এটা প্ৰশ্ন এটা উত্তৰ এটা বিচাৰি আছিলো ৰ'ব কিতাপ এখনত
কি ক
কিতাপ এখনত পঢ়াৰে মোৰ এই পৰীক্ষা আহি আছে যে
হয় হয়
অ তাৰে উত্তৰ এটা বিচাৰি আছিলো
এ তুমি আমাৰ ঘৰত অকমান দেৰিকে এবাৰ আহিবাচোন
অ দিয়ক অ হ'ব দিয়কচোন
হয়, বাকী কি কৰি আছা পিছে, পঢ়ি আছা, অ'
অ', পঢ়ি আছোঁ, আপুনি কি কৰি আছে?
মই কত-মানে তোমাক ফোন কৰাৰ আগত চাহ বনালো, খালোঁ এই আপোনাৰ ধৰক বাকীবিলাকৰ অলপ গা বিলাক ভাল নহয়।
অ', হয় নেকি, কি হৈছে বা?
এ মানে জ্বৰ হৈ আছে অলপ, বতৰটো এই যে
অ' অ', আজি বহুত গৰম আছিল ন বতৰটো?
গৰম ঠাণ্ডা লগ হৈ যায় যে, একদম মানে মানে গা-গা বিলাক ঘৰৰ মানুহখিনিৰ গাখিনি একদম ভাল নহয়, মোৰো সিমান ঠিক নহয় এ, বাকী তোমাৰ?
মোৰ বাৰু এ, ঠিকে আছে বাৰু এতিয়ালৈকে, কি হয় না নাজানো আৰু
এই মোৰ হাতখনো অলপ
কি হৈছে হাতত?
বাকী কেইটাৰো গা ভাল, এই মানে মাছ ফ্ৰাই মাছ ভাজোঁতে মানে অলপ, জ্বলিল আৰু হাতখন। এইকাৰণে এনেকুৱা হ'ল আৰু। দিগদাৰ হৈ আছে, বাকী আৰু গৰম অ', মলম লগাইছো বাৰু।
অ' অ'
নহয়, এ পানী লাৰি থাক-থাকিব লগা হয় যে, সেইকাৰণে ভালকে শুক শুকুৱা নাই, সেয়াই আৰু।
আজি চাগে আৰু বহুত কামো কৰিব লগা হ'ল?
অ', আজি বহুত কাম আছিল নহয়।
উম উম, তথাপিও অকমান মলম চ চলম লগাই ভাল কৰি ল'ব আৰু নহ'বা-নহ'লে আকৌ ইনফেকচন হ'ব পাৰে নহয়।
সেইটোয়ে এটা, সেইটো হয় হয়, ঠিকেই, ঠিকেই কৈছা তুমি।
অ', তাকে
বাকী, ঘৰত অকলে আছা ন তুমি?
অ', ঘৰত অকলে আছো ৰ'ব।
অ' ঠিকে আছে, মানুহ বিলাক ডিউটিৰ পৰা আহি একদম এই ডিউটিৰ পৰা আৰু আহি পোৱালে টাইম লাগিব ন।
অ' টাইম লাগিব অকমান। এতিয়া আৰু তেনেকে থাকি থাকি অভ্যাস হৈ গৈছে আৰু অকলে থাকাৰ।
হয়, সেইটো হয়।
অহ'
বাকি, চাহ খালা?
অ' চাহ খালোঁ দিয়ক, উম, অকমান আগতে চাহ খালোঁ।
আমাৰ ফালেতো মানে হেৰি হৈছে এই কি কয়। কাৰেণ্টৰ অসুবিধা, ইফালে গাঁৱৰ ফালে বানপানী। কাৰেণ্ট হ'বই
তাতে, আপোনালোকৰ সিফালেও বৰষুণ দিছে নেকি এইকেইদিনত?
ছে অলপ।
অ' অ' উম, উম।
বানপানী আহিছে, বানপানী মানে বানপানীৰ নিচিনা নহয় আৰু, অলপ পানী বাঢ়ি
অ', কমকে আহিছে আৰু‌
উম, পানী বৰষুণ বেছি-বেছি হৈছে না?
অ', সেইকাৰণে আচলতে বেমাৰ আজাৰ বোৰ হৈ আছে, বৰষুণ ইফালে ৰ'দ দুপৰীয়া
তাতে মহ মহৰ কিমান তাণ্ডৱ উম। বহিবৰ উপায় নাই, ইমান মহ আহে।
অ'।
বহুত মহ আহে।
উম, উম।
বিলাক মহে কামুৰিলেয়ো অলপমান জ্বৰ, চৰ হয় ন?
অ', জ্বৰ হয়তো উম, উম।
পিছে এ এতিয়া পঢ়ি শুনি উঠি, ভাত বনাবা চাগে তুমি?
অ' ভাত বনাব লাগিব। তাকে ভাবি আছো গৰমখনত আকৌ খাবও মন নাযায়।
হয় মইতো ৰুটিয়ে বনাব লাগিব আজিও। ঘৰত গোটেই বিলাকৰ জ্বৰ যে ৰুটি খালে
অ -অ ভাত। দালি আৰু কিমান খাই থাকিব ইচ্ছাও নাযায় খাব।
মই আজি ৰুটিয়ে বনাম জ্বৰ হৈ আছে যে।
অ- অ- অ তাকে আলু ভাজিলে অলপমান কাল। কালজিৰা নহৰু এইবোৰ দিবচোন চৰ্দিটো অকমান ভাল পাব।
বৰ দিগদাৰ। আমাৰ আলু ভাজি নহয় কিবা বেলেগ ভাজি। ন' লাগিব।
অ' অ'
অকল আলু ভাজি নাখায়। কিবা বেলেগ কৰিব লাগিব। উম। মানে কি দাইলৰ লগত খাই আকৌ, কিন্তু ৰুটি ৰুটিৰ লগত আলু ভজা কিবা এটা কৰিব লাগিব।
অ' আচ্ছা -আচ্ছা দিয়ক যি খিনি চবজি। চাই তাৰেদি কিবা বনাই দিব।
তুমি কি বনাবা পিছে?
মই চাও ৰ'ব কিবা আছে ঘৰত ভালকে। ইমান আকৌ এ বনাব ইচ্ছাও যোৱা নাই মছলা পাতি দি।
তুমিও আমাৰ ঘৰতে আহিবা নহ'লে একেলগে খাম
হয় নেকি?
অ তুমিনো কিমান খাবা আৰু অলপে খাবা
অ ঠিক আছে দে তেতিয়াহলে অ তেতিাহলে একেবাৰে মই অকমান দেৰিকে গুচি যাম দিয়ক এতিয়া আৰু নাযাও অকমান দেৰিকে যাম হ'বনে
ঠিক আছে বাৰু
অ অলপ বেছি দেৰি থকাকে যাম মথুৱা এতিয়াই নাযাওঁ লগা হলে
এতিয়া অহাতো এটা বেলেগ কামৰ কাৰণে লগা হৈছে কিন্তু খানা খাওঁতে খাওঁতে দেৰি হ'ব নহয়
খানা খোৱাৰ আগতে যাম দিয়ক অলপ এতিয়া আঠটা বাজিল নহয় নটা চাৰে নটা মানত যাম দিয়ক নেকি
নহয় এইটো এটা কিবা বেলেগ কাম আছিল অলপ সোনকালে এ হয়। তাৰপিছত তাৰপিছত তুমি যাব পাৰিবা আৰু এ অক দৰকাৰ আছিল অলপ আহি পেলাই আকৌ যাবা আকৌ খানা খোৱাৰ টাইমত আহিব নে কি এক নহয় তোমাৰ?
অসুবিধা নহয়। ঠিক আছে দিয়কচোন অ,
তুমি এটা কাম কৰিবা দেই। এই দৰ্জা চজা খিনি মাৰি থৈ আহিবা কাৰণ চোৰ তোৰৰ কথা থাকেতো- দৰ্জাটো লগাটো আহিবা।
অ',
ঠিক আছে খাব সাৱধান হোৱাতটো ভাল ন।
অহ অহ তাকে
অ, দিয়া তুমি অকমান এই দজা ঘৰখিনি মাৰি সোনকালে আমাৰ তাত আহিবাচো এবাৰ কাম এটা আছে। ঠিক আছে ন অ - অ। কিবে সাত মিনিটছো ইফালো